অ
হেল্লো' অ এয়া কলেজত আহি পাইছো তুম কি গৈছে
মইয়া চাহ খা আছিলো
অ অ অ কিহে খাইছা চাহ
বিছকুত
অহ অ মাহত আছে
মায়ে জেঠাই ঘৰলৈ গল
অহ কেতিয়া
এ বেছি সময় হোৱাই নাই গৈ আছেহে অকমান দেৰি আগত
ওচৰতে নেকি জেঠাই ঘৰ
ওচৰতে মানে ভুদ
অহ অ অ
হাত ভৰি ধুলা
ভৰি ধুই মেলি চাহো খালো
অ
চাহ কণ মান খালো
খনাৱা নায়
ভাত নাই খোৱা ভাত মই এনেই আবেলি নাখাওৱে মানে এবাৰে কেতিয়াবা ভুক লাগিলে খাওঁ
অহ
এ আহি পেলাই চাহ খালো চিপছ খালো
অহ আকৌ দৈৰিবলৈ যাব হ'ব এতিয়া আছে অ
টিউচন আছে
উম
মাহেতে কি কৰিছে আছে অ অ
তুমি দেউটা কামলৈ গ'ল তুমি এইবোৰ কাপোৰ চাপোৰ কৰা নেকি
মই মাজতে কৰিছিলো তাৰ পিছত সেই এতিয়া কৰা নাই বাৰু
অ অ কিমান মান লাভ সেইবোৰ লাভ চাভ হয় নে কিয়া
এ সেই সেইটো মো নাজানো নহয় মই মানে এনেই ঘৰত পিন্ধিিবলে কেতিয়াবা এনে কও তাৰ পৰা থ
কাপোৰবোৰ কিমান দি কিনি আনা
কাপোৰতো মই এশ বিশ টকামান লয়
অঁ অঁ মেখেলা চাদৰ মিলে ন আহ আহ বি ক'পা আনাবা
বিহ পৰিয়া
অ অ উ তাকে কিছুমানে আকৌ সেইবোৰ ব্য়ৱসায়ও কৰিছিলা যে মোৰ ব্লকত তুমিও ব্য্য়ৱসায় কৰিছিলা আ
এ মন ক নহয় এনেই এযোৰ নে দুযোৰ আনিলো আনি পেলাই কৈ চাইছিলো আৰু আৰু মানে আমাৰ নবৌ নবৌও নিজে পিন্ধিবলৈ কৰে তাৰাপৰা নবৌকো কৈ দিওঁগে
অ অ এইবোৰ ফুল চুল খিনিও কিনি আনিব লাগে ন
অ সেইটো স সেইটো এইটো কিনি আনিব লাগে আৰু নহয় মই মানে এইটো কিবা এম্পদাৰটো যে সিহতৰ কথা কৈছ
অ অ অ এ বটায়ও কৰিব জানা
অ এই মোবাইলৰ পৰা চাই চাই শিকো আৰু এই ৰুণবাহঁতে আগতে গুচিছিলে নহয়
অ গম পাইছো অ দেখিছো ন
আহ
মই চব সকি সক আধাতে আ়া দেলো
জানিব লাগে আৰু জানিম জানিছো
উম
তাৰপিছত সেয়া হ'বহে আৰু পিছলে লাগে বুলি ক'লেও পতকা পাইিম
অ অ সেইটোৱে সেইটো নালাগে দাক গে বুলি পেলাই কৰিব পৰাটোহি
আহ
থ কি গৰম উঠিছে আজি বহুত গৰম দেই একদম দি দিছে আহ
পাহ নাই উঠি পেলাই
উম
মত গ আমঠিছে দে
বত কংছোৰে বত কংছেৰে
মগলে পেলা আমচ আমচনেে
আমাৰ আম মানে আমাৰ একদম প্ৰথমে প্ৰথমেও আম ধেৰ হয় তাত তাৰপিছত এতিয়া লাষ্টলৈও শাওন মানলৈ এজোপা হ'বগে আৰু এতিয়া পগিছো আৰু এটা দুটৰাকে সেইযোৰ মানে সেইজোপা মানে একদম পিছতে আম আৰু
তা থাকিলে ভাল
আহ সেইজোপা ডাঙৰো সৰকৈও লাগে
অ
আৰুবাৰ পিছতে সেইজোপা আছেগ আৰু এতিয়া কেতিয়া মানুহলে এতিয়া খাবগে পোৱা হয় জানো নাজানো এৰটা পকে বা এাৰটা পকে পকে হৈ থাকে
মাল লল ন ফাইদা
আহ পথাৰলৈ লৈ চাব পাৰিম অ খাই থাকিবলৈ হৈ আছে আৰু
অ কলেজো বন্ধ দিবই নহয় এতিয়া
কলেজ বন্ধ জানো কেইদিন পাওঁগৈ আৰু এতিয়ালৈকে আহে লগাই আছে লগাই পই আছে
আহ
কেতিয়ালৈ বন্ধ হয়গৈ
আা হা
বন্ধন এতিয়ালৈকে বন্ধ পাম বুলি আশা কৰা নাই যেতিয়া দিব তেতিয়াহে ভাবি আৰু পাম বুলি
অ
উম উম
তোমালোকৰ এই সাত মানে নে
আমাৰ সাত মানে অ আমি মাহেকীয়া আহে
অ তাললে আৰু চাক বুলি গ'ল হয়
উ কাইলৈ আছো আৰু সেইটো ব লিব তোমালোক মান ন
স্নেহ কাপোৰবোৰ চব। থৈ দিছা কেই তাৰ মানেহে ওলাই থোৱাচ।
উম, তাকে আমাৰ একো ভাব নে নহলে ডব বই লাগিব ইনো
হম বতৰটো ভাল কৰিলেই হলা আৰু কাইলে।
তাকে আজিৰ নিচিনা বতৰ দি দিলে সোনকালে আজৰি হ'ব পাৰিম।
উম,
কিন্তু গৰম চাল আজি অলপ দিয়া নাই দেই একদম পাগল কৰি দিছে। আচলতে কি হৈছে জানে নে বৰষুণে বৰষুণে মানুহৰ গা বোৰ পৰা কোমল হৈ গ'লগে যে।
হ
এতিয়া ৰ'দটো সহ্য কৰিবলৈ মানে বহুত টান হৈছে
আহ,
হয় নে নহয় কোৱাচোন বাৰু ইমান-ইমান বৰষুণ দি দি মানুহবোৰ গা বোৰ কোমল হৈ গ'ল ন।
তাকে
এয়া ৰ'দটো একেইদিখনি ইমান ভৰ ভৰকে দি দিছে আৰু।
উম, মাটিৰ ৰুই থকা সময়ত এনেকুৱা। কৰিলে হ'ল আৰু।
উম, চেচ আহ মৰি থাকিম আৰু তাতে দেই। তাতে পৰি যাম মই। মই কাপোৰ মাজতে কাপোৰ কৰিম বুলি এইবোৰ বস্তু বোৰ অৰ্ডাৰ দি আনিছিলো নহয় তাৰিছত এ কৰিবলে মন নগলে। কলেজো খুলিলে।
অ', এনেকে ঘৰত ধুনীয়া থাকিলে ভাল। কলেজলে গৈ থাকিবে এইবোৰ দিগদাৰ কৰিবলে।
এইবোৰ মিলাবলৈ অ' কিবা কিবি এ মানে মই সটো বুজিব পচ কিবা এটা কাম কৰিব। হ'লে নিশ্চকে সেইটো কামতে লাগি থাকিব লাগে।
উ
এইবোৰ অজং-বজংকে জিক লৈ মেলি এইবোৰ মাজ, কৰিম বুলি ভ নোৱাই মানে।
তাকে
বৰ প্ৰব্লেম হয় দে। সে কৰিম বুলি আধাতে এৰিলো।
উ মা তোমালোকে সেইফে মাতি ৰুইছে নে মানুহবোকে।
ৰোৱা নাই ৰুব আৰু এ সাত বছৰ পৰা।
অ',
কঠীয়া-চঠীয়া উঠাব হ'ল আৰু। কাইলৈ চোৱাটো খেদি পৰখিলাৰ পৰা আৰম্ভ কৰিব চাগে।
অ-অ-অ এতিয়ালৈকে আৰম্ভ কৰা নাই।
নাই-নাই টেক্টৰে হাল বাই থলে আকৌ স সাতট লগা আগতে।
অহ,
তাৰ পিছত পৰখিৰ পৰা আৰম্ভ কৰিব চাগে।
উম-উম,
অঅ
ইমান গত আমি এতিয়া ঘৰত আছো মানে অকমান কলেজ। এই কৈছো এ আকৌ আহি পেলাই ঘৰ পালো এই বাহিৰত কাম গৈ থকা মানুহবোৰৰ কি অৱস্থা হৈছে বাৰ এইডাল গৰমত।
তাকে হে। আমাৰ দাদালে ফোন কলো দাদা ম পোৱা নাই ৰ'দোতে গৰম একদম উম বহ কষ্ট তে নকমিলাক
গৰমতে ঘূৰি ফুৰিব লাগে আৰু জোৰতে
উম আমিতো ফেনা হাৱা অকমান পাই আছো এখ যে তাকো পোৱা নাই
অ কেেই কুৱছা
আমি বোলো ফেনা হাৱা অকমান পাইছো সিহঁতি বোলো তাকো পোৱা নাই
য়ে মাৰ ৰ'দত আৰু লৰা মানুোবোৰ কিবা এটা কিনিও নেখায় নহয়
না খা না খা আমাৰ আৰু ৰাতিপুৱাই ভাত খাই যাব তাৰ পিছত দিনতটো সেইদ থাকে আকৌ ৰাতি ঘাঁহি ঘৰত কইতটা কেিন নখা
বোলে দিবে ওলাইছে কিবা এটা খাই ল নাই সহঁতে
মখ আহ আকৌ ফোন কৰি ক'লেও ক'ব বাদ দে ঘৰত এ খামগৈ তেনেকেহে কয়
উ মোকত শংকৰয়ে আহে আৰু প পক পক পকৈ
অ ম ম অ মই দাদাক ক'লে দাদা কব হ'ব দে হ'ব দে বুলি ক ফোনটো ক থঠাকিয়
আহ সেই তেনেকুৱয়
জানো খাবলৈ মন নকৰা
অঅ
ভাইট স্কুল গলে
তে আহিল আহলে
উম আহ
পালি এতিয়া কাপোৰ পিছেে ম অলাই অলাই নি বোলে ইমান ধুনীয়া কিন্তু মানে নিজে পিন্ধিলে যে বেয়া লাগিব বেয়া লাগিব অনুভৱ এটা হৈ থাকে ন
আহ মজা চলাইত সত লও সিটো লও তেনেুৱা লাগি থাকে অ সেইটো হৈ থাকে অ
হয় বেয়া আহিব কিবা দিলো হয়ে কিবা তে মোক মায়ে কয় দিিয়ও কেলে নহ'লে তই যে ভাবিয়ে থাক এ মই ব মই দিহ দিনে ভবা নাছিলো এতিয়া ম লগ ভাৱটো আহি আছে
অ দিয়া পিছতবোৰ মনলৈ আহি থাকে আৰু মানুহক দেখুৱাবা তুমি মানুহকো বজোৰ ভাল নহব হব নেকি আমুঘে তামু ঘে কি কব সেইটো ফালে বেছি বেয়া নি পেলাই ভৰাই পেলাই নিজে চাব লাগে আহ
সবোৰ কৰিলে আৰু মন্ধ হ কিন্ত ছে ভাত পানীে খাবাানে নে ৰাতিপুৱাই খালা নখ
মই ভাত আকৌ পাঁচট মানত খাম চাগে মানে আজি ভাতটো তোমাৰ সোনকালে খালো এনে এদনে এবাৰে খাওঁ আজি তোমাৰ চাৰে ন চাৰে নটা মানত মানে নটা বজাতে খাই দিলো নহয় এতিয়া আকৌ মানে পাঁচটা বজাত খাম চাগে
অ অ কন্দকে মান উ
ঠিক আছে তেতিলে মই হেই অকমান ক আজি কিবা ভাগৰ লিছে অকণমান
খোৱা খুৱ অ হব হ'ব আহ